হেল্ল'
অ শুনিছা
হেল্ল' অ শুনিছো কি কৰিছা?
মই বহি আছো অ
অ ভাত খালা?
ভাত খালো তুমি
মই ৰাতিপুৱা খোৱা হল তাৰপিছত দুপৰীয়া খোৱা নহলে
কিয়?
এ অসুবিধা হলো
অ
তাৰ পিছত মানে বহুত পেট বি খাই আছিলে সেইকাৰণে
অ উ
উঠি যাব মন নগলে।
কোনেও আনিও নিদিলে।
মই কাকো খাতিৰ কৰিব নিবিচাৰো মানে
অহ অ অ লগৰে আনি দিব পাৰে।
পিছত আকৌ কথা শুনাই দিব ন
ভাতকেইটা অননা কাৰণেও কথা শুনাই নে
আ?
ভাতকেইটা অনাৰ কাৰণেও কথা শুনাই নে?
ম জোৱা নাই নহয় পিছত আকৌ থা কথা হলে দিব।
উম হ কেবা মানুহ বিলাকেই তেনেকুৱা।
আজি অ ডিউটি ইহঁতৰ বেলেগ খিনিহে আছিলে ন?
অ যোনখিনিয় মানে দি কতি কৰিছিলে অ।
তোমালোকৰ ক্লাছ আছিলে?
অ আমাৰ ক্লাছ
মা।
বেছি মানুহে বেছি ল'ৰা ছোৱালীয়ে খতি কৰা নাছিলে বাৰু।
অ।
হে ভাত কিহেৰে বনালা?
ভাত মাছ দি পেলাই এ মাছৰ তেলতে মানে আলু এনেকে দি পেলাই হলে বেংগলী মানুহে এনেকে বনাই নেকি?
মই ভিডিঅ'ত দেখ শিকিছিলো মানে তেনেকে বনা বনাইছিলো দুবাৰ মান কালি বোলো তেনেকেই বনাও বুলি। অ কি আজি।
কেনেকে বনালা মানে?
মই তোমাৰ মাছ ভজা তেলতটো যে থাকে সেইটো গোন্ধটো ধুনীয়া নহয় জানো সেইটো তেলত বনালো।
অ অ।
তাতে পিঁয়াজ দি অলপ টাইম ভজা। তাৰপিছত আদা নহৰু দিয়াৰ পিছত। অলপ টাইম ভাজি আকৌ হালধি দি
উম।
আলুখিনি তাত অলপ সময় ভাজি থাকিব লাগে।
তাৰ পিছত?
ভাজি তোমাৰ এ কেৰাহীত লাগি যায় ন।
অ।
তেতিয়া পানী দি পেলাই তৰকাৰী নিচিনা বনাব লাগে আৰু থুপথুপীয়া তৰকাৰী তেনেকে। মই তো থুপ থূপিয়াকে বনাইছিলো।
তাৰপা তোমাৰ মৰজি তুমি তাত মাছ দিয়া নিদিয়া।
অহ।
তব ব ন
মছলা
মছলা দি মানে মছলাও দিয়ে মন গলে মন নগলে দিয়ে। অঁ মই নিদিলো নিজৰ ওপৰত কথা সেইটো মছলা দিয়া নিদিয়া।
মই আকৌ কচ মাছ যে খোৱা।
উম।
কচ মাছৰ মই বইল এটা বনাওঁ মোক বায়ে শিকাই দিছিলে।
কেনেকে?
তা মানে
অ ময়ও বনাইছিলো দেই অলপ দিন আগতে বেলেগ চন্দা মাছ। বলে বলে
আহ প্ৰথম যে এই যে অকমান কেৰাহীত মানে অকমান তেল দিয়া হয়। একদম নাম মাত্ৰ এ তাই সেই তেল কনতে পিয়াজ অকমান দিয়া হয়।
অ
তাৰপিছত পিয়াজ হালধি অলপ মানে ফ্ৰাই কৰা হয় আৰু ত মানে অকমান লৰাই মেলিয়ে আলু কটা হয় আলু আলু আৰু বিলাহী দিয়ে ৰুতি বনাও আমি
অ বইলত টো বিলাহীতটো দিলে ভাল লাগে।
অ তাৰপিছত আমি সেই আলু আৰু বিলাহী অলপ ভাজো
অ
তাৰপিছত ভাজি মেলি অলপ যেতিয়া ভাজো কিন্তু অকমান তেলতহে ন এনেই মানে সেইকণ তেলতে লৰাই মেলি থাকো আমি সা হাল্ধি চাল্দিও দিয়া হয় খালি হা কালাৰৰ কাৰণে তাৰিছত অ ভাজি ভাজি মেলি তাত আ নিম তাৰ মানে পানী দিয়া হয় হা
উম
দি মেলি মানে তাত নিমখ দি দিয়া হয় নিমখ দি তাৰ পিছত উতলিবলৈ দিওঁ যেতিয়া উতলি থাকে এতিয়া আমি মাছ দি দিওঁ কচ মাছ কচ মাছতো তেল থাক সেই সেই তেল খিনিয়ে ওলাই ওলাই সেই চব্জি খিনি তেলৰ নিচিনা হৈ যায় তেল দিয়া চব্জি নিচিনা হৈ যায় তেলত ভজা নিচিনা হৈ য অ খাই তুমি জানা তুমি গমেই নাপাবা যে বইল বুলি মই এবাৰ ব আমাৰ বুবু খুৰা হতৰ যে
উম আৰু এই ৰংটো বাৰ বগা নিচিনা হলে গম পাই যায় কিন্তু হালধিৰে এক
অ সেইটোৱে অ আমি ফালি দিওঁ যে তাৰপিছত আকৌ বোহুৱাদক মানে প্ৰথম মই কোৱা নাই হা তাত যে সেয়া যে বইল বুলি
উম
খাবলৈ দিছো
উম
ইমান কিছুমান মানুহে বইল খাব নিবিচাৰে ন
উম
প্ৰথম খাবলৈ দিছো নহয় যেতিয়া খাইছে তাৰ পিছত মই কৈছোঁ
উম
খবলে কেনেকুৱা লাগলে কৈছে ভাল লাগিছে ম চয়া বইল আছিলে তেতিয়াও বুবু খুৰাই তাৰ পিছত মোক আকৌ বনাব ব লগাইছে জানা
ভাল পালে খাই পেলাই এনেইতো আমাৰ মানুহে বইল বোলা বস্তুতো দেখিবই নোৱাৰে
সেইটোৱেটো
উম
আৰু তাত যদি বেছি জলকীয়া দিয়া তেতিয়া আৰু ভাল লাগে
হা
তাৰ অলপ জ্বলা শুনিছা
অ অ
তাত বোলো অলপ জ্বলা দিব লাগে তেতিয়া বেছি ভাল লাগে
সেই জ্বলা খাব পাৰিলে শুকান জলকীয়াটো যে অলপ মই উতলাই পেলাই খুন্দি পেলাই দি দিয়ে ৰঙা হৈ যায় ন এতিয়া আমি ইমান জ্বলা খাব নোৱাৰা কাৰণে বেয়া আৰু
তে
কিন্তু সেই সেই তেনেকে তেতিয়া দেখিব ধুনীয়া লাগে ভিডিঅ' বিলাকত দেখি থাকো যে বনোৱা
উম
মই ভাবো কেতিয়াবা বোলে এনেকে বনাম কিন্তু জানো ইমান জ্বলা খাব নোৱাৰোঁ
এ অৰুণাচলৰ মানুহ বিলাকৰ সেইটো কাৰণে স্ক্ৰীনটো ধুনীয়া হবলা তুমি জানা ন দেখিছ নেকি সিহঁতে মাৰে ব ভজা মাংস সেইটো নচলে
উম
আৰু শাক অলপমান চাইডতে ভাজি মানে শাক অলপমান উতলাই ল'ব আৰু বইল মাছ বা মাংস মাংস মেইনক সিহঁতে বাৰু বইল কে খাই যে সেইটো সেইকাৰণে ব্ৰইলাৰ টো সিহঁতৰ একো এফেক্ট নকৰে আৰু
উম
নহলে আমি এইটো ব্ৰইলাৰ বুলি ক'লে আও এনেও বেয়া সেইটো আৰু তাতে ভাজি পেলাই খাওঁ আৰু বেয়া মছলা এগালমান দি
এবাৰ যে মই যে এই বইল মাছটোকে মই তোমাক যদি ক'লো এইটো বায়ে শিকোৱাটো হা কিন্তু মই এবাৰ নিজেও মই এই যে যোনটো টেঙা পাত যে
উম
টেঙা পাত দিও বনাই চাইছিলো হা
উম তেতিয়াও ভাল লাগিছে চাগে।
অ বিলাহী জেগাত আলু আৰু টেঙা পাত দিছিলো তেনেকে ভাজি ভাজি মেলি অ পানী দি মেলি মাছ দিছিলো তেতিয়াও তেতিয়া আৰুহে ভাল লাগিছে
উম কিয় টেঙা পাততে
হয় এতিয়া মই মাছৰ লগত টেঙা পাত খাই বহুত ভাল পাওঁ।
মোৰো ভাল লাগে। সেই মানে টেঙা পাতটো এনেই ভাল লাগে খাই পেলাই।
উম হু
মই মাংস বইলটো মাছ বনাইলটো মাছ। মাছো বনাইছিলো হবলা এবাৰ কিন্তু মাংসটো মনত আছে আইতাহত বনাইছিলো
আমি মাংসও অলপ তেনেকোৱা টাইপৰ বনাও। হা অলপ তেনেকে বনাও সেয়াও বইল ন তিতা নালাগে অলপ মানে ওতলাব লাগে খালি আমি দুইটা মাংসটো বনাওতেও মাছটো বনাওঁতেও মানে গেছ অলপ বেছিকে যায় তাৰমানে আমি বহুত উতলাও সেই কাৰণে গোটো ধৰিব নোৱাৰে বইল বুলি।
তে যদি কমি যায়গে।
অ সেইটোৱে আৰু আমি হালধিটো দিওঁৱে মানে হালধি নিদিয়াকে নবনাও
আহ এবাৰ তেনে মগু বনাই খুৱাবাহি আৰু সেই বস্তুে পেণ্ডিং হব খাম খাম
দেবাংগও কৈ থাকে তাৰমানে ইয় আহিব আগৰ পৰাই কৈ থাকে মোৰ হাতৰ সি মাছৰ সেইটো
অ এইবাৰ মাছটো খাব লাগিব।
আহ ঘৰলে গলে বনাই খুৱাম দিয়া। অ আমাৰ চাগে আজি চাৰে ক উম আজি চাৰে কৈছে ছিলে হা
উম
আমাৰ চাগে জুলাই চৌবিশ পচিশছ মানে বন্ধ থাকিব।
উম কেতিয়ালৈকে আগষ্টৰ চাগে একদিন। উম মই ভাবিছে একদম।
তোমালোকৰ ত্ৰিশ তাৰিখে আছে ন।
ত্ৰিশ একত্ৰিশ আৰু কেইখন। কলেজৰ গম পোৱা নাই সেইদিনাখন দাদা এজনক সুধিছিলে দাদাজনে কৈছে প্ৰথম খবৰটো তোমাক দিম বুলি।
আমাৰ বি তাৰিখৰ পৰা পৰীক্ষাও আছে।
অ কদিনীয়া পৰীক্ষা।
চাৰি দিন। উম।
অ বিশ একৈশি তেইশ তাৰিখ মানৰ তেইশ। তেহলেও হ'ব।
অ সেইটোৱে পৰীক্ষা পিছতে দিব বোলে সেইকাৰণে চৌবিশ তাৰিখ। জননেৱা দিব চাগে।
হা।
সেইকাৰণে কৈছে চৌবিশ তাৰিখ মানৰ পৰা দিব বুলি।
অ তেতিয়া তেইশ তাৰিখে কথা হলে চৌবিশ তাৰিখে বন্ধ দিব ময় ভিছো দুই তাৰিখ মানলৈকে দিব চাগে।
হব দিয়া।
অ হব।